হেল্ল',
হেল্ল' অঁ অঁ হেল্ল',
হেল্ল' শুনিছা নাই শুনিছা নাই।
অ শুনিছো কৈছো কোৱা।
কি কৰি আছা?
এতিয়া ঘৰত আছিলো তুমি?
ঘৰত আছিলো।
উম তুমি।
এ আমাৰ পেহীহঁত ঘৰলে ওলাই আহিছিলো।
অ বাকি খোৱা বোৱা কৰিলা?
নাই উম এই মই পেহীক কিবা এটা বনাব দিছো কিবা এটা খাওঁ ইয়াতে। ঘৰলে নেজাঙগে আও কোৱা বাকী খবৰ খাতি।
বাকি এতিয়া কি কৰি আছা।
মই,
হা হা
অ অ ক'ত পঢ়া তুমি?
তেজপুৰ কলেজ।
তেজপুৰ কলেজত তোমাৰ অ আচ্ছা।
উম, ই আগতে বিবেকানন্দ ট্ৰেইনলৈকে বিবেকানন্দত পঢ়িলো নোৱাৰালী যে নোৱাৰালী বিবেকা নন্ধত পঢ়িলোঁ তাপা ইলেভেন টুৱেল্ভ হেৰিত পঢ়িলোঁ ইনস্পায়াৰ একাডেমি। শুনিছা
শুনিছো চাউন্ডটো বঢ়াব পাই নেকি।
কাৰা তোমাৰ ভলিউমটো বঢ়াই দিয়া।
দিয়া দিয়া।
মোৰ মাতটো ভাঙি আছে যে সেইকাৰণে চিঞৰিব পৰা নাই কোৱা। মাতটো ভাঙি আছে যে এইকাৰণে চিঞৰিব পৰা চিঞৰিব পৰা নাই।
অ অ ডিগ্ৰী পিছত এনে কি কৰিম বুলি ভাবিছা?
চাও তাকে কি কৰো।
অ ঠিকে আছে।
চাকৰি পালে মা দেউতা মই মা দেউতা আৰু ময়ে। উম, তোমাৰ?
মোৰ তোমাৰ মা ভন্টি আৰু পাপা মই। মই তোমাৰ টুৱেলভলৈকে পঢ়িলো তাৰ পিছত আৰু পঢ়া নাই বাৰু।
অ, এতিয়া কিবা কৰি আছা নেকি?
বৰ্তমানতো একো কৰা নাই এতিয়া এনে এনে কিবা কিবি বিজনেচ নেজ এটা খুলিম বুলি ভাব আছো কি কৰো।
উম, তাকে কৰা - কৰা কিবা কৰি থাকিলে নিজৰ ইনকামটো ওলাই থাকিব লাগে। নিজৰ ইনকামটো ওলাই থাকিবহে লাগে।
অ, নিজৰ ইনকামটোৱে সেইটোৱে আৰু বোই কৰি থাকে এতিয়া হ'ল। নহব তেওঁ লাগিব নহয় এতিয়া যিমান য হওক আৰু পাছত হলেও। বাকী এনে চাকৰিত হ কাৰণে ট্ৰাই কৰিছ ন' নাই কৰা।
মই এ ইণ্টাৰভিউ এটা দিব লাগিব আহি আছে ন। তুমি এনে কিবা কিবি পঢ়ি থাকিব পাৰা দিব পৰা ন।
হোম- হোম।
যেনেই এচ এচ চি দিব পাৰা এতিয়া তুমি।
পাৰি অ, হেল্ল',
হয় এচ এছ চি বিলাক দি
এছ এছ চি তোমাৰ এপ্লাই কৰি থোৱা আছে। তোমাৰ এতিয়া পুলিচৰ ওলাইছিল ন সেইটো তুমি কৰি থোৱাচোন, তুমি কৰিছা নাই।
মই পুলিচ
অ', অ', উম- উম। হা? মাততো অহা নাই অকমান ভালকে কোৱা।
ভাত পানী বনাবই চাগে মাহোতে অ '
অ', অ',
কি পিছফালে গান বাজি আছ দেখোন ক'ৰবাত আছা নেকি?
ক'ৰবাত নাই ওচৰতে বাজি আছিলে ঘপচে।
অ', বাকী তোমাৰ ঘৰ কত? এই পিঠা প চাগে ন অ', অ',
তোমাৰ?
এক অহ এক অহ।
বতন নেকি।
হে কাঁহডাল হৈছে বুইছা নে, বোলো থাকিবই পোৱা নাই এ কাঁহডাল পৰা। এ আইচক্ৰীম চাইচক্ৰীম ঠাণ্ডা খাই থকা হয় যে।
উম- উম। বাকী এনেই পাছলে কি চাকৰি কৰিবা বিজনেচ চিজনেছ কৰিবা।
চাকৰি'লে বিজনেছৰ কাৰণে পইচা পাম এনেইে ডাইৰেক্ট ঘৰৰ পৰাই নিদ নোৱাৰ পইচা।
উম, সেইটো হয়।
এ বাকী খেলা ধূলা কৰে।
কি- কি খালা?
মই ক্ৰিকেট খেলও।
অ' অ' অ' অ'।
উম।
মানে কি চব খেলা নেকি।
ক্ৰিকেট খেলো ফুটবল খেলো মানে ক্ৰিকেট ক্ৰিকেট। ক্ৰিকেট ক্ৰিকেট অ'।
অ' গম পাইছো ক'বাত ক'বাত খেলিব যোৱা নেকি।
এনে টুৰামেণ চুণামেণ্ট হ'লে খেলিব যা অ'।
অ' কোনে ক'তো গৈছা আগতে।
তিনিআলি গৈ
তিনিআলি', আচ্ছা',
কি কয় সেইকাৰণে জেগা এটা আছে সেইকাৰণে যাওঁ',
অঁহ', - অঁ',
তেনেকে যোৱা নাই কতো ইমান দূৰ যাব পাৰে উচৰে পাজৰে ন। আকৌ গাঁৱত খেলোঁ এনেইও সৰু সুৰা টুৰ্ণামেণ্ট পাতিলে খেলোঁ আকৌ কোনোবাই বাজেট। দ হয় যে সেইবিলাকত খেলোঁ।
বাকি এই, টুৰ্ণামেণ্ট- চুৰ্ণামেণ্ট খলিলেটো পইচা পাটি পোৱাই ন',
উম', তেনেকে পাওঁ বাৰু',
উম', - উম', ভাল লাগে',
চব লগ নাপাওঁ, চব ব্যস্ত হয় ন লগৰবিলাক টিমৰ', সেইকাৰণে নোজোৱায় হলোঁ মই',
ঠিকেই আছে',
অঁহ', তুমি খেলা নে নাই কিবা কিবি?
মই আগতে তোমাৰ ফুটবল খেলিছিলোঁ তাৰপিছত তোমাৰ, মই মাজতে গুৱাহাটী যাব লগা হ'ল গুৱাহাটী যোৱাৰ পিছত', থাকিলোঁ তোমাৰ এবছৰমান গুৱাহাটীতে', তাৰপিছত মানে এনেকে আহি পেলাই খেলা নহ'ল আৰু, আগতে এনেই খেলিব গৈছোঁ', খেলিলোঁ ধৰ লগৰবিলাক লগত ধৰ',
ক'ত খেলিছিলা?
হে', টুৰ্ণামেণ্ট- চুৰ্ণামেণ্ট কেতিয়াবা পাতে ন অহ', হেৰি যে লগৰ মানে হেৰি মিলাই পেলাই ধৰ তেতিয়া খেলা হয়',
অহ', ক'ত যোৱা? উম', অহ', অহ', - অহ', দিয়া হ'ব, উম খোৱা গে',
হাঁ',
কোৱা বাকীবিলাক খবৰ খাতি?
বাকী ঠিকেই তোমাৰ?
উম', এ', আছোঁ ৰবা! দিনডাল আমনিয়ে লাগে ৰাতিপুৱা',
কেনেকুৱা-কেনেকুৱা টাইপ বিজনেছ- চিজনেছ খুলিলে মানে প্ৰফিট থকা চান্স থাকে?
কোনে মই, এনে চাজেশ্যন বিচাৰিছা চাজেশ্যন? চাজেশ্যন তেনেকে, কি বুলি কয় এতিয়া তোমাক মই কোচোন তুমি এতিয়া বিজনেচ',
প্ৰায় কাপোৰৰ এখন বিজনেচ যদি মানে খুলোঁ? কেনেকা ধৰণৰ টপিক মানে প্ৰফ্টিট থাকিব বা নাথাকিব, এনে লাভ আছেই নে নায়েই',
বি', - বিজনেছো চবতে প্ৰফ্টিট আছে কিন্তু নি', বিজনেছত চবৰে প্ৰফ্টিট আছে নিজৰ',
প্ৰফ্টিটত আছে, বাট্-বাট্ জেগাও চাব লাগিব ন, কাষ্টমাৰো আনিব পাৰিব লাগিব নহয়',
জেগাটো চাব লাগিব আকৌ এডভেৰ্টাইজমেণ্ট দিব পাৰিব লাগিব',
উম', - উম',
সেয়ে আৰু শৰীৰৰ কষ্ট লাগিব সেয়া',
উম', কিন্তু আজিকালি মানে পুৰা চব যোনবিলাক', খোলা হয় সেইবিলাক ত', চব ইনষ্টাগৰাম চিনষ্টাগৰামত ধৰ চব ডিল কৰি থৈ বোলে, সেনেকে ফেমাচ কৰি-কৰি চলাই না',
উম', - উম', তেনেকে পাৰি অ',
উম', তেনেকে চলাই বেছি ভাগ আৰু তোমাৰ যি তি কাপোৰ ঘপককে ৰাখিব নোৱাৰে তেনেকা, যদি কৰিম বুলি ভাবিছ',
অহ', -অহ', যদি কা', - যদি কা', -অ', কাপোৰৰ বিজনেছ কৰিম ক'লে তেনেকে নোৱাৰা অ', কাপোৰৰ দিশত', চব ব্ৰেণ্ডেড লাগিব, ক্লাছি লাগিব, ট্ৰেণ্ডিং অ', থকা বস্তু লাগিব আকৌ',
অহ', সেইটোৱেই',
উম', সেয়ে',
ট্ৰেণ্ডিঙক যিজোৰ চলি থাকিব সেইবোৰৰ পৰা লৈ লৈ',
উম', উম', - উম', এনেই এনেকে নচলেও বাকী বিলাক',
আমাৰতো ইয়াত তোমাৰ এফালে যদি তুমি খুলিম বুলি ভাবা, টাউনৰ চাইডে খোলা ভাল বৰ মান মেডিকেলত - চেডিকেলতো তোমাৰ ইমান প্ৰফিট চোৱা চান্স নাথাকে ন।
উম উম, তাত কোনে কিনিবনো?
সেইটোৱে সেইকাৰণে টাউন -চাউন, টাউনতো এতিয়া তোমাৰ খুলিলেও',
উম', মাটি কিনিব লাগে, তোমাৰ ৰুম - ৰুম এটা ল'ব ৰু', তেনেকুৱা ৰুমও এটা ল'ব লাগিব', উম, ভাড়া ৰুম এটা ভাড়া ৰুমটো লোৱাৰ পিছত ভাড়া ৰুমটো আকৌ পইচা দিব লাগিব। যদি প্ৰফিট হয় তেতিয়াহে যদি ল ল লছ হয় এতিয়া আশা বাদ দিয়া আৰু তেনেকুৱা সেয়াই আৰু।
তোমাৰ ল'লেও ধৰা হেৰি কৰিব পৰা যায়, কাপোৰ এনেকৈ দোকান খুলিলে তুমি ফ্লিপকাৰ্টত এটা এপ্লিকেশ্যন টাইপ বনাই ফ্লিপকাৰ্ট হওক, মিছ'ত হওক তুমি কাপোৰটোৰ চ' এৰিব লাগিব ধৰ, তেতিয়া ধৰক কাষ্টমাৰ অৰ্ডাৰো পাবা।
উম উম তেতিয়া পাবা আৰু।
তেতিয়া হ'লে কাম হ'ব।
উম তেনেকৈ আৰু।
উম।
অঁ। বাকী এতিয়া চাহপানী কি খালা মানে, চাহপানী খালা চাগে?
কি ক'লা?
চাহ তাহ খালা চাগে?
চাহ তাহ মই খালো, তুমি?
নাই কেইদিনতে বনাইছে।
অ, বাকী তোমালোকৰ ঘৰত ভাত-পানী বনাইছে নাই এতিয়া?
ভাত, ভাত-পানী বনাব দেৰিকৈ বনাব। হোৱা নাই ন সময়।
উম উম, না সাতটা বাজিলে কিছুমানে বনাই দিয়ে ন?
অঁ।
আনটা বজাতে শুই জায় কিছুমান।
উম কিছুমান থাকে বাৰু।
তোমাৰ ফেমিলি তুমি আৰু মা মা-দেউতা বুলি কলা ন?
অ আমাৰ তিনিটাই অ, বেলেগ নাই উম মইএ।
উম উম, ঠিকে আছে, ডিগ্ৰীটো পঢ়ি পেলাই কি কিবা বেলেগ পঢ়িবা নেকি?
দেই তেনে মাষ্টাৰ্চ নকৰো আৰু আছে ডিগ্ৰী কৰি থাকোঁ ডিগ্ৰী কৰি থাকোঁতে কিবা ইণ্টাৰভিউ চিনটাৰভিউ দি থাকিম, পালেই ভাল। আকৌ পিছত আহি পেলাই ডিগ্ৰী এক্সামটো দি পেলাই শেষ কৰি থৈ দিম আৰু তেনেকোৱাই হ'ব।
উম উম, কম্পিউটাৰ শিকিছিলা নে নাই?
কম্পিউটাৰ শিকি আছো।
শিকি আছে ন?
স্কুল বুলি কয়, স্কুলৰ ওচৰত চন্দ্ৰশৰ্মা স্কুলৰ ওচৰত দোকান এখন আছে। স্কুল চন্দ্ৰশৰ্মা স্কুল যে?
অঁ।
মেঘালয় দোকান এখন আছে নহয়, সেইখন আমাৰ নি নিজৰে দোকানখন। খোৰা, তাতেই শিকোঁ।
তাতে সিকা মানে?
উম, যোৱাই নাই বহুত দিন এলাহ লাগে যাবলৈ।
অ মানে চাৰ্টিফিকেট লাগে ন, পাৰিলে শিকিলবা, আজিকালি মানে কম্পিটাৰটো বহুত কামতে আহে।
উম, উম।
ফিউচাৰ তোমাৰ হ'লেও লাগা লাগিব পাৰে ন।
অঁ অঁ সেইটো হয় বাৰু। এতিয়া এই দিনডাল কষ্ট হৈ যায় ৰাতিপুৱা পাঁচটা বজাতে যাওঁ এন চি চি লৈ। দিনডাল তাত থাকি বাৰে অঁ,
এন চি জি কৰা যদি তুমিতটো চাকৰি পোৱা চান্স বহুত। সিকি আছোবুলি কব পাৰি। উম চাৰ্টিফিকেট আছে নাই মানে পূৰা কম্লিট হ'লনে কৰি আছা?
কৰি আছোঁ, কৰি আছোঁ, বিখন কৰি আছো তাৰপিছত চিখন কৰি অঁও দুবছৰ আৰু।
অঁ অঁ,
এতিয়ালৈকে ওলাই যাব।
অঁ আৰু ওলাই যাব চাকৰি পোৱা চান আহি যাব বহুত।
উম কিন্ত এতিয়া। অঁ অঁ এছ এছ বি ত নালাগে ইটাৰভিউ ৰিটেণ দিবলৈ।
উম,
এছ বি একজাম।
উম সেইটোয়ে বহুত খিনি হেৰি পাই যাব আৰু মানে।
উম, বাকি তোমাৰ দেউতা সতে কি কৰে।
দেউতাই মোক কোম্পানীৰ জব এটা কৰে গুৱাহাটীতে।
অঁ অঁ ঠিকে আছে।
বাকী তোমালোকৰ।
অঁ দেউতা গাড়ী বিজনেছ হয় গাড়ী,
অঁ গাড়ী বি বিজনেছ উম উম ঠিকে আছে।
মায়ে তেনেকে চিলাই তিলাই কৰে চিলাই তিলাই কৰি কাপোৰ চাপোৰ দিয়ে।
অঁ অঁ,
সেই,
একো নাই চাকৰিটো যেন তেন ল'ব পাৰি তোমাৰ লাইফে বনি যাব আৰু
উম উম সেইটো হয় বাও।
উম হম।
সেইটোৱে হয় বাৰু
উম এনে পুলিচৰটো যে মাজতে যে তোমাৰ জানুৱাৰীত যে তোমাৰ ফৰেষ্টৰ পুলিচৰ যেবিলাক যে ওলাই আছে।
অঁ অঁ জানুৱাৰীত ওলাইছিল অ,
সেইবিলাকত পুলিচতো তোমাৰ হেৰি মান হ'ব ন নৱেম্বৰ, ডিচেম্বৰ মান হ'ব নেকি ন।
উম উম,
উম হু, আৰু হেৰি মানে ডেটটো কেতিয়া ওলাই বা যে কেতিয়া হ'ব বুলি চিয়ৰটো গম পাবলে।
উম উম সেইটো। দিব চাগে নটিফিকেশ্যন।
উম উম,
মানে আহিব বাৰু মেছেজত তেওঁ কেতিয়া মানে আহে সেইটো মনত নাই মানে আগষ্ট মাহত আহে নেকি চাগে।
জুন জুলাইতো গ'লেই আগষ্ট ছেপ্তেম্বৰ উম,